পি ছলে
শুনিছোঁ অ তুমি শুনিছা
হয় মই শুনিছো কেনে আছা
অঁ ভালেই আছোঁ তুমি
ময়ো ভালে আছো কি কৰি আছা
এনে এনে বহি আছিলোঁ
অ আজি বা কিয় মনত কৰিলা
উম কি কলা
আজিবা কিয় মনত কৰিলা
এনেই
অ এটা কাম হয় হয় চাহ খালো আৰু তুমি খালা
খালোঁ খালোঁ অহ
এটা কাম কৰো দিয়া আমি মানে তুমি ফোন কৰিলে যেতিয়া শিক্ষকৰ গুৰুত্ব কথা কোৱা
অঁ হয় হয়
মানে যিহেতু শিক্ষক সমাজৰে এজন মানে অতি সন্মানীয় ব্যক্তিয়ে সমাজলে নহয় আৰু মানে অকল ছাত্ৰ ছাত্ৰীয়ে নহক নহয় মানে শিক্ষকসকলো ছাত্ৰ ছাত্ৰীৰ জীৱনত মানে বহুতেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু উম সেইবোৰ তেওঁলোকে অকল ছাত্ৰ ছাত্ৰীৰ জীৱনতেই নহয় সকলোৰে জীৱনত মানে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বা সকলৰে বাবে এজন সন্মানীয় ব্যক্তি হয়
মানে তেওঁলোকে শিক্ষাৰ জৰি়য়তে এজন মানুহৰ জীৱন গঢ়ি তোৰে
উম হয় হয়
মানে শিক্ষক মানে কোৱা হয় যে মানে পিতৃ মাতৃয়ে জন্ম দিয়ে কিন্তু শিক্ষকে সেই মানে শিশুজনক সঠিক জ্ঞান বা নৈতিকতা বা মূল্যবোধ মানে কি আচৰণ কৰিব লাগে ডাঙৰ লগত কেনেকুৱা আচৰণ কৰিব লাগে বা সৰু লগত কেনেকুৱা মৰম কৰিব লাগে মানে এই সকলোবোৰ শিকাই বা আমাক আমি যদি কিবা এটা ভুল কৰো আমাক মানে শুধৰাই ৰাই দিয়ে
উম হয় মানে শিক্ষকে চব শিকাই দিয়ে কেনেকে কি কৰিব লাগে সৰুৰ পৰা বুজাই দিয়ে মানে কেনেকে মানে মাক দেউতাকেও বুজাই লগতে শিক্ষকতীয়ে মানে অলপ ভাল কে শুধৰাই দিয়ে মানে কেনেকৈ কি কৰিব লাগে চব ভালকৈ বুজাই দিয়ে কি কৰিব লাগে কেনেকৈ চব কয় এতিয়া
হয় ঠিকেই কৈছা শিক্ষকক ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা চিনাক্ত আৰু মানে সেই প্ৰতিভা বিকাশৰ বাবে উৎসাহ দিয়ে মানে আমি ক'বলৈ গ'লে ছাত্ৰ নতুন বিদ্যালয়ত বিভিন্ন ধৰণৰ অনুষ্ঠানত মানে ভাগ লয়। সেই উম শিক্ষকে মানে আমাক পৰিচিত কৰাইছে আমাৰ এইখিনি গুণ আছে বা আমাৰ ইটো প্ৰতিভা আছে আমি এই বিষয়ত আগবাঢ়ি যাব পাৰিম। তেওঁলোকে মানে আমাক উৎসাহ দিয়ে যে তোমালোকে যদি এইটো বিষয়ত আগবাঢ়ি যোৱা বা এইটো কাম কৰা। তেন্তে মানে তোমালোকে জীৱনত কিবা এটা কাম কৰিব পাৰিব বা ভাল উম লাভাম্বিত হ'ব পাৰিবা বা যিকোনো তুমি এজন ভাল মানুহ হ'ব পাৰিবা। তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু মানে অনুপ্ৰেৰণা যোগায়।
উম, হয় হয়।
মানে অ' বহু সফল ব্যক্তি নিজৰ সফলতাৰ আঁৰত মানে উম
উম, সিহঁতে যাৰ পৰা শিক্ষা লয় সিহঁতকো পাহৰিও যায় পিছলৈ। উম-ম মাক দেউতা পৰা শিক্ষা পায় বাৰু লগতে।
হয়, ঠিকেই কৈছা। বাৰু তোমাৰ স্কুলত কোনোবা এনেকুৱা শিক্ষক আছে নেকি যাৰ প্ৰভাৱ তুমি আজি আজিও অনুভৱ কৰা?
সেনেকুৱা মানে চব চব শিক্ষককে শিক্ষক শিক্ষয়িত্ৰীক হেৰি সন্মান কৰো বাৰু। সেনেকে ক'বলৈ কোনো নাই। চবকে সমান বুলিয়ে ভাবো মই।
অ', বুজিছো। মানে মোৰ জীৱনত এজন শিক্ষক আছিল যে মানে তেওঁ মানে মই যে কিবা এটা ভুল কৰো। মোক মানে কেতিয়া বেয়াকে নকৈছিল বা মানে মোক অকল মোকেই নহওঁক সকলোৰে হয় সকলোকে মানে একদম মৰমেৰে বুজাইছিল। আগতে যদি আমি পিছলৈ নামানো তেন্তেহে মানে আমাক শাস্তিয়ে দিছিল। কিন্তু প্ৰথম অৱস্থাত মানে আমাক বহুত ভালকৰে ভালদৰে বুজাইছিল বা আমি যদি কিবা এটা বুজি বুজি নাপাওঁ আমাক ভালদৰে বুজাইছিল বা বহু কথাতে আমাক মানে প্ৰেৰণা দিছিল বা উৎসাহ দিছিল।
উম, হয়।
আৰু মোৰ মোৰতেদি শিক্ষকসকলৰ দায়িত্ব কেৱল মানে বিদ্যালয়ৰ ভিতৰতে সীমাবদ্ধ নহয়। তুমি কি ভাবা এই বিষয়ে?
উম, হয়, হয় হেৰি সেই মানে স্কুলতে বুলি নহয় চবতে মানে কামত আহে শিকায়। বোৰ স্কুলতে শিকোবোৰ নহয়। বাহিৰতো শিকোৱা, নিজেও কিছুমান শিকিব লাগে। অকল শিক্ষক শিক্ষয় শিক্ষয়তী নহয় মাক দেউতাক নিজে ঘৰৰ পৰা চবৰ পৰাই শিকিব লাগে।
থিকেই কৈছা আৰু মানে উম বৰ্তমান সময়ত শি শিক্ষকৰ ভূমিকা আগতকৈ অধিক গুৰুত্বপূৰ্ণ হোৱা যেন লাগে। মানে উম বহুতে কৈ যে আজি আজিৰ ডিজিটেল যুগত মানে মানে আজিৰ ডিজিটেল যুগত যিবোৰ তথ্য পোৱা যায়। কিন্তু সেই তথ্যৰ সঠিক ব্যৱহাৰ আৰু সত্য মিছা বা সত্য বা কোনটো মিছা এইবোৰ বিচাৰ কৰাৰ শিক শিক্ষা মানে আমাক শিক্ষকেই দিয়ে। আমি আজিকালি যিহেতু বহুতেই ডিজিটেল মাধ্যম ওলইছে। সেইবোৰৰ পৰা তথ্য থ্য বিচাৰি পঢ়ো বা আগবাঢ়িবলৈ সহায় কৰে তেওঁলোকে। কিন্তু মানে এইবোৰ মছা নে মিছা বা এইবোৰ কে ব্যৱহাৰ কৰিব লাগে নালাগে এইবোৰ মানে শি শিক্ষা আমাক শিক্ষকে দিয়ে। কাৰণ তেওঁলোকৰ যথেষ্টখিনি অভিজ্ঞতা আছে বা আমাক বেছি ভালদৰে জানে তেওঁলোকে।
উম, হয়। আজিকালি মোবাইল আহিছে। মোবাইলৰ পৰাও চাই কেনে সিহঁতে নিজে মানে চাব লাগিব যে কোনটো ভাল হয় কোনটো বেয়া নিজে মানে চব জানি কিনে চাব লাগিব। যে এইটো পঢ়িলে এনেকে হ'ব এনেকে হ'ব চব নিজে শিকিব লাগিব। শিক্ষকৰ পৰাই অকল মানে হেৰি হে বোৰ হ'লে নহ'ব। মাক দেউতাৰ লগতো লগতে নিজেও কিছুমান শিকিব লাগে মোবাইল আছে। মোবাইলৰ পৰা চাব পাৰি এনেকে এনেকে শিকিব পাৰি চবে নিজে।
হয়, ঠিকেই‌ কৈছা। আৰু মানে আজিকালি বহুতে কয় যে অনলাইন শিক্ষা যোগত এ শিক্ষকে প্ৰোজন কমি গৈছে বাৰ তুমি এই এই বিষয়ে কি ভাবা
হয় অনলাইন অহাৰ কাৰণে উম টিচাৰ হতৰ কাৰণে মানে অলপ ভালো হৈছে ডিচএডভানটেজো আছে ভালো আছে মানে বেয়াও লগত অনলাইনত অহাৰ কাৰণে মানে ষ্টুডেণ্টছখিনিয়ে মানে হেৰি ঘৰত ফ্ৰী টাইম যেতিয়া মন যায় আকৌ ৰিপিট কৰি কিনে বুজি ল'ব পাৰে যোনখিনি টপিক্ছ বুজি পোৱা নাই হেঁতে ভালকে ঘৰত নিজৰ শান্ত মনেৰে বুজিব পাৰি কিন্তু টিচাৰক সুধিবলৈ কিছুমান ষ্টুডেণ্ট হওক বা ছাত্ৰ ছাত্ৰীয়ে ভয় খায় সেইবোৰ ভয় যদিও খাইহেঁতে মোবাইলত নিজে বুজি ল'ব পাৰে ভয় খোৱাতো বাৰু চবে ভয় খাই অলপ চলপ টিচাৰক সুধিব মোক কিছুমান হেৰি সুধিবলৈ ভয় খাওঁ তেতিয়া মই অনলাইনতো চাই লওঁ সেনেকি
হয় ঠিকেই কৰিছা আৰু তোমাৰ যেনেকুৱা ধাৰণা আছে মোৰো অলপমান তাৰ লগত মিলা জুলাই ধাৰণা তুমিতো অলপমান বেলেগ মানে মই ভাবো যে আমি ইন্টাৰনেটৰ পৰা বহু খিনি শিকিবলৈ পাইছো নতুনত্ব পাইছো কিন্তু মানে আমি সেইবোৰ সঠিকভাৱে ব্য্ৱহাৰ কৰিব লাগে নে নালাগে বা আমি কিছুমান ছাত্ৰ ছাত্ৰী থাকে যিবোৰে মানে অনলাইনৰ মাধ্মেৰে ডিজিটেল মাধ্যমেৰে ভালদৰে বুজি নাপায় কিন্তু তেওঁলোকে যদি ছাত্ৰ ছাত্ৰীৰ পৰা মুখামুখিকে ভালদলে বুজে মানে শিক্ষকৰ পৰা যদি ভালদৰে মুখামুখি বুজে তেন্তে মানে তেওঁলোকে বেছি ভালদৰে বুজি পায় আৰু মানে উ ঠাই নিদিয়ে বহুখিনি জ্ঞানো দিয়ে যেনে অ মই যেনেকুৱা কৰো ভাল আচৰণ হওক বা অ মানে বিভিন্ন ধৰণৰ আত্মবিশ্বাস বৃদ্ধি পোৱা বা অনন্য়ণ ধৰণৰ বিভিন্ন মূল্যবোধ আমাক আমাৰ ৰোগক শিকাই তেওঁ ৰোগে
উম হয় হয় চোৱা চবৰে মানে ভালো থাকে বেয়াও থাকে যদি আমি হে শিক্ষক শিক্ষয়িত্ৰী পৰা ব বিচো তেতিয়া কেনেকে প্ৰেক্টিকেলি মানে ভালকে দেখ কি ভালকে বুজাব পাৰি কিন্তু অনলাইনত সেই অনলাইন ক্লাছত সেইবোৰ পোৱা নাযায় অনলাইনত অকল কয় যে একফালে শুনি বুজি যাওঁ সেইটো বেয়া হয় বাৰু ঠিকে কৈছা তুমি কোৱা মতে কিন্তু বুজি নোপোৱা কেইটামান টপিক হ'লেও চাব লগা হয় হৈ যায় হ'লেও শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰত শিকাটো বেছি ভাল সেইটো হয়
হয় ঠিকেই গৈছা আৰু মানে এজন আদৰ্শ শিক্ষকৰ যথেষ্ট খিনি গুণ থকাও উচিত যেনে এজন আদৰ্শ শিক্ষক জ্ঞানী হব লাগে ধৈৰ্যশীল হব লাগে সৎ হ'ব লাগে দায়িত্ব তহিল হব লাগে মৰমীয়াৰ আৰু মানে ন্যায় পলয়ন হোৱা উচিত অ মানে যদি এ শিক্ষকৰ মাজত এইবোৰ এই গুণবোৰ থাকে তেন্তে মানে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকক সন্মানো কৰে কৰে বা তেওঁলোকৰ পৰা বুজিও ভাল পায় তেওঁলোকে যদি মানে একেংকে থাকে বা ভালদৰে বুজ নিদিয়ে তেন্তে মানে ছাত্ৰ ছাত্ৰী তেওঁলোকক ভয় কৰিব তুমি কোৱা মতে কিন্তু তেওঁলোকে যদি ভালদৰে মৰমেৰে বুজি বুজাই দিয়ে বা হয় মানে কোনো উ বেলেগ মানে আমাৰ যিটো বিদ্যালয় আছে তাত বিভিন্ন জাতি জনগোষ্ঠী বা বিভিন্ন ধৰ্মৰ মানুহে মানে ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যায় কিন্তু কিছুমান শিক্ষকে যদি উম এইটো উচ্চ জ জাতিৰ এইটো নিজ জাতিৰ এইটো উম হিন্দু জাতিৰটো ইছলাম জাতিৰ এনেকে কৰি পিনে যদি কিছুমানক ভালকৈ ব্যৱহাৰ কৰে কিছুমানক বেয় ব্যৱহাৰ কৰে তেন্তে মানে তেওঁলোকৰ উম যিটো এটা মানে আদৰ্শ শিক্ষক সেই আদৰ্শ শিক্ষকতটো হব নোৱাৰিব কিন্তু তেওঁলোকে যদি সো ছাত্ৰ ছাত্ৰীকে সমান ভাৱে চাই তেন্তে মানে উম তেওঁ এজন মানে আদৰ্শ শ খাব পাৰিব বা সকলো ছাত্ৰ ছাত্ৰীৰ মনতে তেওঁ এটা বিশেষ স্থান লাভ কৰিব
ঠিকে কৈছা তুমি
হয় বাৰু শিক্ষকৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰো কিছুমান দায়িত্ব আছে বাৰু তুমি এই বিষয়ে জানা নেকি
ইমান ভালকে নাজানো বাৰু তুমি কোৱাচোন কি হয়
মানে অকল শিক্ষকৰে যে ছাত্ৰ ছাত্ৰীৰ প্ৰতি আহ দায়িত্ব আছে সেইটো নহয় ছাত্ৰ ছাত্ৰ শিক্ষকৰ প্ৰতি মানে বহুখিনি দায়িত্ব আছে মানে ছাত্ৰ ছাত্ৰীয়ে অ শিক্ষকোৰ সন্মান কৰিব লাগে মনোযোগেৰে পাঠ পঢ়িব লাগে বা শুনিব লাগে সময়মতে কাম সম্পূৰ্ণ কৰিব লাগে মানে যেতিয়া শিক্ষকে আমাক কোনোবা এটা কাম দিয়ে আমি মানে সদায় সময়মতে উম সেই কামটো কৰিবলৈ যত্ন কৰিব লাগে যেনে তেওঁলোকে মানে আমাৰ ওপৰত যিটো এটা আশা আছে সেইটো মানে বজাই ৰাখিব পাৰে বা তেওঁলোকে আমাৰ পৰা নি হ'ব নোৱাৰে আৰু আজিকালি দেখা যায় যে বহুতো ছাত্ৰ ছাত্ৰে উম শ্ৰেণীত শ থকাৰ পিছতো ফিচিঙা ফিচিঙি কৰি থাকে বা হাঁহি থাকে বা উ মানে বিভিন্ন ধৰণৰ মানে বেয়া ব্যৱহাৰ কৰে এইটো কৰাো মানে আমাৰ আমাৰ মতে উচিত মানে মোৰ মতে উচিত নহয় তেওঁলোকে মানে সদায় শিক্ষকক সন্মান কৰিব লাগে বা শিক্ষকে যেতিয়া কিবা কৈ আছে গুৰুত্ব দিব লাগে তেওঁলোকক তেতিয়াহে মানে শিক্ষকে আহ সেই ছাত্ৰ ছাত্ৰীৰ প্ৰতি বেছি উ মানে ধ্যান দিব বা আহ তেওঁক মানে অ মৰম কৰিব বা এটা গুৰুত্ব থিকিব তেওঁলোকৰ প্ৰতি যদি আমি শিক্ষকক সন্মানেই নকৰো তেন্তে মানে তেওঁৰ ওপৰ পৰা সেই গুৰুত্বটো নাপাম
হয় ঠিকে কৈছা আৰু মানে শিক্ষক শিক্ষয়িতীয়ে পঢ়াই থাকো ভালকে মন দিবও লাগে তেতিয়া যদিও ভাল কিবা এটা ডাঙৰ হয় য ডাঙৰ হৈ কিনে ভাল চাকৰিও পাইছা তেতিয়া শিক্ষক শিক্ষয়িত্ৰী হতেও ভাল পাব যে এইটোৱে আমাৰ স্কুলত পঢ়ি কিনে আমাৰ কলেজতে বা পঢ়ি আমাৰ ইয়াতে পঢ়ি গৈছে এতিয়া ডাঙৰ হৈ ভাল কাম কৰিছে এনেকে শিক্ষকত্ৰীয়েও গৌৰৱ কৰিব যে এনেকে এনেকে হৈছে
হয় ঠিকেই কৈছা বাৰু আজি তোমাৰ কথা আ মোৰ যথেষ্ট খিনি জ্ঞান লাখো হলল
ভালেই লাগিল তোমাৰ লগতো পাতি ভাল লাগিলে বাৰু। অ, হ'ব দিয়া।
ধন্যবাদ।